উঠিলো, আপুনি?
চাহ খালা?
উম খালো।
কি দি খালা?
মই, আমাৰ টেকেলি টেকেলি মুখত দিয়া পিঠা। আপুনি?
মই ৰুটি দি খালো। টেকেলি পিঠা কেনেকে বনাই?
অ', মানে এনেতো টেকেলি মুখত দিয়ে বনাই পিছত আমাৰ মানে প্ৰেচাৰ কু ৰত এনেকে প্লাষ্টিক হেৰি দি বনাই, গ্লাছ দি। তাৰ মাজত মানে তৰপে তৰপে তিল দি দিয়ে। তেনেকে বনাই আৰু পিটিকে হৈ যায়।
অঁ। অ', টেকেলি পিঠা দি খালা, আৰু অ', ভালে আছে দিয়া।
অ', আপোনাৰ ঘৰত কোন কোন আছে? ভালে। আপোনাৰ ঘৰত কোন কোন আছে?
মা দেউতা। ছোৱালী দুজনী।
অঁ। ভালেই নহলে।
অ, ভালে দিয়া তোমাৰ পঢ়া শুনা ভালে চলিছে নে?
উম, ভালে আপুনি কি কৰে এতিয়া কিবা পঢ়ি আছে? চনে হাউচৱাইফ?
হাউচৱাইফ।
অ, কিমানৈ পঢ়িলে?
ডিগ্ৰী কমপ্লিট কৰিলোঁ।
আহ ছোৱালীকেইজনানী ব কিমান
এজনী ডৰ বছৰ এজনী সাত বছৰ।
অ, ডাঙৰজনী কোন ক্লাছ? অ, ভালেই দিয়ক।
ঠিকে আছে দিয়া।
অহ ', এতিয়া ক'ত আছে ঘৰতে নে?
এতিয়া ঘৰতে আছো দিয়া।
অহ। দুপৰীয়া কি বনাব?
দুপৰীয়া দাইল বনাম তাৰপিছতে চাটনি বনাম শুকান মাছৰ চাটনি বেঙেনা ফ্ৰাই তাৰপিছত কঁঠাল গুটি আৰু লাও পাত খাৰ দি বনাম।
অ সেইটো মোৰ প্ৰিয়।
কোমোৰা ভাজিম
বা বহুত তৰকাৰী চোন।
অ বহুত তৰকাৰী হ'লে ভাল লাগে।
অহ।
চাৰি পাঁচবিধ তৰকাৰী হ'লে ভাল লাগে।
বাকী ঘৰত
অ ভালে আছে, মা অলপ অসুস্থ হৈ আছে।
আহ, কি হৈছে?
দৌঅ ভাল নাই জ্বৰ জৰ লাগি আছে।
অ অ ছোৱালীজনীৰ ওচৰত আছে হ'বত
অ ওচৰতে আছে ইটো সিটো দুষ্টমি কৰি থাকে।
অ'
পানী লাৰিব যায়।
অ' সৰু ল'ৰা-ছোৱালীৰ এইটোৱে মানে বেয়া আৰু বেছিকে পানী চুই থাকে যে।
গা ধুব মন যায়ে থাকে।
উম
খাবলৈ নিবিচাৰে, টোপনি নধৰে। পানী লাৰিব মন যায় থাকে।
এনে হেৰি ডিগ্ৰীৰ পিছত আৰু একো নকৰে আৰু ভবা নাই নেকি।
নকৰিলোঁ আৰু ওচৰত একো সুবিধা নাই দূৰলৈ যাবলৈ অসুবিধা হয়। যাতায়াতৰ সুবিধা ঠিক নাছিল। এতিয়া ঠিক হৈছে তেতিয়া সুবিধা নাছিলে।
আহ এনে আপোনালোকৰ ফালে কেনেকুৱা কি কি খেতি হয়।
আমাৰ ইয়াত ধান খেতি হয় মৰাপাতৰ খেতি কুঁহিয়াৰ, সৰিয়হ
আপোনালোকে কি কি কৰে খেতি?
আমি ধান খেতি কৰোঁ, মৰাপাটৰ খেতি কৰোঁ। সহিয় কৰো। তাৰপিছতে শালি ধানৰ খেতি কৰো।
আহ, ভালেচোন।
বোৰ ধানৰ খেতি কৰো।
অ' অ' বাকী ৰাতিুৱা কাম কাজ হৈ গ'ল চ'ব।
কৰি আছো আৰু
আহ এনে গৰু ছাগলী আছে নে নাই।
হা
গৰু ছাগলী ঘৰত আছেনে নাই।
অ' গৰু আছে জাচি গাই দুজনি ম'হ আছে চাৰিটা।
অ' অ' ভালেই নহয়োন অলপমান। চাগে কষ্ট হয় আকৌ।
উম।
সেইখিনি মতা মানুহৰে কামখিনিও মাইকী মানুহৰে ইমান তেনেকুৱা হেৰি নহয়।
এতিয়া তুমি কিবা কৰিম বুলি ভাবিছানে পঢ়ি শুনি।
আহ কৰিব লাগিব। কপালত যিটো থাকে সেইটো হ'ব চেষ্টা কৰিম। তাকে ডিগ্ৰীটো বোলো কমপ্লিট হওঁক।
আগলৈ আগুৱাই যোৱা চেষ্টা চলাই থাকা।
উম, তাকে।
নিজৰ ভৰিত থিয় হোৱা।
উম। বাকী ফুৰিব গৈছা নে নাই। আছে যাম অলপমান পিছত।
তোমাৰ কলেজ আছে।
অ' আছে
কেটা বজিত যাবা। বাকী কিবা একজাম ঠিকে হৈছে নে।
অ' একজাম ভালে হৈছে আৰু প্ৰেক্টিকেল একজাম আছে, এইকেইটা উম শেষ হৈছে। থিয়ৰ শে হৈছে, প্ৰেক্টিকেল বাকী আছে।
আকৌ এটা এক্সাম আছে।
আৰু প্ৰেক্টিকেল এক্সাম তিনিটা আছে। পিছত প্ৰেজেণ্টেশ্যন আছে আৰু আছে কিবা কিবি।
অ' তেতিয়া কলেজ বন্ধ হ'ব
বন্ধটো হ'ব কিন্তু মানে জুলাই কেইদিনমান খোলা থাকিব। মানে কম্পিটিচন আছে বেষ্ট উ। উম, বেষ্ট ডিপাৰ্টমেণ্ট কম্পিটিচন আছে যে।
কৰবাত যাবানে এক্সকাৰচন?
উম, যাম। এ জুলাইতে যাম উম, উম।
কলেজৰ নিবা যাবা নে তোমালোকৰ ফ্ৰেণ্ড বিলাকৰ লগত যাবা?
কলেজৰ পৰা যোৱা কথা কৈছে এতিয়া কিবা হয় বন্ধও হব নহয়।
অহ',
তাকে কি হয় বাৰু চাওঁ।
ফেনবিলাকো লৈ গ'লে ভালে হয় দিয়া।
উম।
শিক্ষা দিক্ষা শতো ভাল আছে নহয়। টিচাৰ লগত গ'লে মানে একো হেৰি নহয় বহুত ফ্ৰেণ্ডলি হয়।
ঠিকে আছে দিয়া।
উম,
এতিয়া তুমি আজি কলেজ যাবানে?
অ, যাম। বাগে ছোৱালীজনী স্কুল গ'ল?
অ, ছোৱালীজনী স্কুলত পঠিয়ালো।
অ, স্কুলখন ভালনে এনে?
স্কুলখন ভাল টিচাৰ বিলাকো ভাল। ষ্টুডেণ্ট বিলাকো ভাল। উম,
চৰকাৰী নে প্ৰাইভেট হয়?
প্ৰাইভেটতে দিছো বাৰু চৰকাৰী স্কুল নহয়।
উম-উম
আগলৈ চৰকাৰ স্কুলত দিম আৰু।
বাকী এনে আপোনাৰ ঘৰত গৈছেনে নাই হাজবেণ্ডৰ ঘৰৰ পৰা ফুৰিব?
যাবলৈ সময় পোৱা নাই মাজতে এদিন গৈ আহিলো। স্কুল বন্ধ হ'লে যাম বুলি ভাবিছো।
যাব।
স্কুল গৰম বন্ধত যাম আৰু।
এ এতিয়াতো এয়া সিহঁতৰ
এতিয়া স্কুল বন্ধ হোৱা নাই সিহঁতৰ একজাম শেষ হৈছেহে।
অএকজাম শেষ হোৱাৰ পিছতো ক্লাছ হৈ আছে।
একজাম খচলৈ যাম গৰমৰ বন্ধত।
অ', অ',
খুৱাবলৈ যাব লাগিব মোমাকৰ ঘৰত। গোটেই মাহটো কেনেকে কটাব নহলে?
তাকে
গৰমো পৰে বহুত গৰম বন্ধত। আয়া বহুত গৰম হয় গৰম বন্ধত।
উম, বাকী হাজবেণ্ড কামত গ'ল?
অ, কামলৈ গৈছে দিনটো বেয়া কাম কৰিব পাৰে নে নোৱাৰ কব নোৱাৰো। কিন্তু আজি ডাউৰ
এ আপোনাৰ বাই-ভনী কোন কোন কোন আছে? আগৰ ঘৰত।
বৰষুণ পৰে যে বৰষুণ ধৰিলে বৰষুণ আহে।
অ', এতিয়া ধৰিছেই বৰষুণ।
বতৰতো বেয়া হৈ আছে যে।
অ, তাকেই দিব নে
বৰষুণ পৰিবই এতিয়া বৰষুণ ধৰি আছে।
অহ',
তোমালোকৰ ঘৰত গৰু চো আছে নে?
অ, আছে গৰু আছে।
ঘৰত আহি ভাল লাগে।
উম।
কিনা গাখীৰ
এ দিয়া হব দিয়ক নহলে, আমনি হৈ আছে। হেল্ল'?
উম, এতিয়া তুমি চাহ তাহ খাই আজৰি হ'লা?
দিয়ক হব দিয়ক।
দিয়া, হ'ব দিয়া।